অ অ অ নমস্কাৰ
অ আৰু ক'ৰবাত ফুৰিব চুৰিব যাই আছেনে নাই আজি কালি?
আজিটো যোৱা নাই মই মানে সেইটো মই অল অকমান বিজনেচ কৰেটো দোকান চোকান দিয়ে মানে এটা চেণ্টাৰৰ ইয়াতে আৰু মই এই দিনবোৰ
অঁ অঁ
উম ৰাতিপুৱা লগে মানে এইবিলাক অ ৰাতি
অ অ এতিয়া আগতে ক'ত ক'ত গৈছিল ফুবৰ কাৰণে বা পিকনিক চিকনিক
আগত আহ অ অ আগত মই যেতিয়া কলেজ মানে কলেজ যিদিনা পঢ়ি আছিলো ন তাৰ তাৰ মানে কলেজৰ পুৰা হেৰি অ প্ৰজেক্ট চজেক্টৰ কাৰণে কৰবা মান এ যোৱা হয় না তাৰ মানে আমি দেললীত গৈছিলো দিল্লীত মানে কলেজৰ পঢ়া ন টিচাৰ মানে লৈ গৈছিলো আমাক
হয় হয়
দিল্লীত গৈছিলো দিল্লীৰ মানে সেই তাত ৰাস্তা, আৰু হেৰি আহ লালকিল্লা আৰু ৰাষ্ট্ৰপতি ভৱন। আৰু হেৰি কটুব মিনাৰ আৰু ৰাজস্থানত, সোমাই আহিছিলো মানে তাৰ মানে জোগা খিনি মানে বেছি মনত নাই মানে। সেইখিনি আৰু আছামৰ সেইটোয়ে আৰু গুৱাহাটী আৰু সেইফালে আহ, কাজিৰঙা সেইখিনি ফুৰি আহিছিলে মানে অ অ,
ভালে জাগাত গৈছে ক'ব গ'লে দিল্লী, বা ৰাজস্থান গৈছে আৰু অ আৰু অসমৰ মেইন জোগা কাজিৰঙো গৈছে। অঁ হয় হয় অঁ প্ৰজেক্টবোৰ ফালৰ পৰা গৈছে আৰু আৰু অ মানুহ অসমৰো আপুনি, অসমৰো আপুনি ভাল জেগাতে গৈছেলে কাজিৰঙা মই, দিল্লীত মানে গৈছো যদিও মানে সৰুতে গৈছিলো দেউতাই লৈ গৈছিল মোৰ মনত নাই মানে।
অ সৰু টাইমত গৈছিলে মানে ন।
সৰু মানে চাৰি বছৰ মান হৈছিলে আৰু তেতিয়া।
অ সেই সময়তো বহুত সৰু মনত বেছি নাথাকে মানে সেইটো সময়ত,
অ তাকে তাকে। কিন্তু এনে যোৱা বছৰ মানে জেঠী মায়ে মানে কলিকাত ফুৰাবলৈ গৈছিল মানে।
অ উম,
অ মন্দিৰ বা
কি জাগা চাই আহিব তো মানে অ,
অ অ মন্দিৰ মন্দিৰত গলো কালি মন্দিৰ এটা আছে দক্ষিণেশ্বৰলৈ তাতে। হুগলী বুলি এটা নদী আছে ন,
অ অ,
তাতে গা ধুলো অলপ তাৰিছত আৰু মেট্ৰ' ট্ৰেইনত উঠি পোৱা নাছিলো মেট্ৰ ট্ৰেইনত উ, উথিলো প্ৰথম বাৰ।
উম উম,
টিকেট বিলাকো বেছি দাম নহয় বাৰু দহ টকা দহ টকা পোন্ধৰ টকা এনেকুৱা টিকেট মেট্ৰৰ,
একজনত ন এটা টিকেটত মানুহ,
আৰু এটা টিকেট, ত ভাল খিনি যায় মানে ত্ৰিশ কিলোমিটাৰ চল্লিশ কিলোমিটাৰ মানায় মানে পোন্ধৰশ টকাতে,
অ অ উ উম,
সেনেকুৱা আৰু আৰু আপোনাৰ ভিক্টৰিয়া মেমৰিয়েল গৈছিলোঁ মিউজিয়াম এখন, পঞ্চাশ টকাকৈ লয় টিকেট মানে চাইছো আৰু তিয়াসৰ এইবিলাক কিবা কিবি আছে তাৰ পিছত আৰু ধৰি লওক এখন পাৰ্কত গৈছিলো।
অ,
বঢ়িয়া আৰু আপোনাৰ পোন্ধৰ টকা নে বিশ টকা লৈছিল মোটামুট আপোনাৰ দহ কিলোমিটাৰ মান ডাঙৰ, হয় অঁ তে আপোনাৰ এই তাজমহল আইফিল টাৱাৰ,
আহ উম,
হয়।
কিমান মান বছৰ হ'ল তাত যোৱাটো।
এইটো আপোনাৰ এক বছৰ হৈছে দিয়ক কাৰণ আজি জুলাইৰ পোন্ধৰ তাৰিখটো মানে আজিৰ আজিৰ সময়ত মানে যোৱা বছৰ কলিকতাত আছিলো মই-
অ গৰম চিজনত গৈছিলে মানে ন
অ গৰম ছিজন গৈছিলো হয়। এনে ভালে লাগিছে আৰু কলিকতা মই এনে সস্তা হয় মানে মানে বহুত পইচা যাব বুলি ভাবিছো। কিন্তু সস্তা-
অহ!
অ আৰু আপুনি ধৰি লওক ক'বাত পিকনিক চিকনিক গৈছে নেকি।
পিকনিক চিকনিকতটো আমাৰ এইফালে ভৈৰৱ কুণ্ড চিনে- তোমাৰ ৰিটাৰ্ণ গছিলো
ক'ত গৈছিল।
পা বেৰ পদ চিনি পাওঁ।
অ ভৈৰৱকুণ্ডত গৈছিলে হয় হয়
অ তালেকে আও অ জানুৱাৰী সময়ত মানে তাত বহুত ভিৰ হয় ন মানুহকেইটা ফুৰিব যায়। পিকনিক চাবলৈ যায় সেই সময়ত মানে ময়ো গৈছিলোঁ কিন্তু- তিন বছৰ মান হ'ল মানে যোৱাটো এবাৰেই গৈছো মানে- এতিয়াতো যোৱা নহল মানে আৰু এইটো আমাৰ ফালে ৱাটাৰ ফল আছে ন বায়ুপুঙত ই তাত গৈছো আৰু এই আমাৰ ফালে এটাত-
আপোনাৰ হয় আপোনাৰ এয়া কোনখিনি জেগাত পৰে।
পৰা উম এইফালে বিশ্বনাথ
বিশ্বনাথ মানে আপোনাৰ তেজপুৰৰ আৰু
অ তেজপুৰ এইফালে মানে চিউজাটো চিনি পাওঁ মানে- শিৱজা পিকনিকৰ। আছে মানে স তাতে মানে ঘুৰি থাকো আমি তেনেকা গৰম মানে তেনেকা মানে গৰম চিজিনত মানে- বলে ভাল মানে তাত জাগাটো
অঁ অঁ মই আপোনাৰ- এনেই মই অৰুণাচলত এনবাৰ যাম বুলি ভাবি আছোঁ এই তেতিয়া ভৈৰৱকুণ্ডৰ ফালি যাব পাৰি বুলি শুনিছোঁ।
অহ অৰুণাচল ন
অৰুণাচলত যাব পাৰি বোলে ভৈৰৱকুণ্ডৰ সেইফালি ৰাস্তা এটা আছে বোলে।
ভৈৰৱকুণ্ডত পালে অ থাকে চাগে মই কিন্তু জ হোৱা নাই মানে তাত-
অঁ অঁ মই তেতিয়া মানে ভৈৰৱকুণ্ডত চাব লাগিব আৰু সেনেকে অৰুণাচল যাম বুলি ভাবিছো আৰু-
অ অ আহিবা কেতিয়াবা টাইম পালে।
হয় হয়। তাকে আৰু মানে ভ্ৰমণ কৰিলে মানে কি হয় আপোনাৰ মানসিক শান্তি পায় অলপ।
অঁ অঁ অঁ তেনেকৈয়ে অঁ
অহ আৰু আপুনি ভৱিষ্যতে ক'ত যাব বুলি ভাবিছে আৰু।
মইতো এতিয়াতো ভবাতো ভাবিছো বাৰু কিন্তু মানে যাবলৈ মানে অকমান হেৰি লাগিব ন। হে বাজেট থাকিব লাগিব এতিয়া তো মানে বাজেটৰ ক'ত কথা আহিব মানে, ক'ত বা ফুৰিব গলেতো বাজেট কথা হয় না বহুত। তাৰ কাৰণে মানে ম মানে ভাবিলেও মানে হয় নহয় মানে সেইবিলাক মেনেজ কৰিব পৰা নিচিনা তেনেকা চিষ্টেমটো নাই এতিয়া।
হয়-হয়।
মানে তেনেকুৱাতো মানে মেনেজ কৰিব পাৰেতো পাৰিলেতো বহুত দূৰ-দূৰ জাগা মানে ঘূৰিব পাৰিলে হয় ন।
হয়-হয়। অ‍ঁ এনেই ক'ত ইচ্ছা আছিল আপোনাৰ?
আমাৰ সেইফালে ডুবাই, চাইনা তাৰ কাৰণে তাৰ মানে জাগাটো বহুত ভাল-ভাল না। আমাৰ ফালে মানে বহুত ডিফাৰেঞ্চ আছে তাত জাগাতো
হয়-হয়, অঁ উন্নত আৰু।
উম এইবিলাকে আৰু-আৰু বহুত জাগা আছে। এতিয়াতো ক'ত
অঁ এনেই ডুবাইত গলে আমি ভাবো যে বহুত লাগিব নেকি? এ কিন্তু এটা অনুমান মই কৈ আছোঁ আপোনাক ধৰি লওক এক লাখ মান টকা বা এক লাখ দহ হাজাৰ মান টকা হ'লে
অঁ পাৰিব মানে ন?
আপুনি হয় এসপ্তাহ, দহ দিন মান থাকিব বাৰু মানে ফ্লাইটত যোৱা, অহা।
অঁ-অঁ-অঁ।
অঁ। ফ্লাইটত টিকেট আজিকালি কমি গৈছে এইটোতো আপোনাৰ। বিছ হাজাৰ মান হৈছে আজিকালি ডুবাই
উম-উম। বাঢ়িল মানে চব দামটো ন
হয় অঁ মানে অহা-যোৱা চল্লিশ হাজাৰ আৰু থাকা ষাঠি হাজাৰ সেনেকাত হৈ যায় আৰু।
অঁ হ'ব।
অঁ কৰ্মসূত্ৰেও যাব পাৰে, কিবা কাম-চাম যদি এনেকুৱা
হয়।
অঁ
এনেই আপুনি সেইটো মানে এতিয়াতো মানে বহুত গৰম চিজন ন সেইটো মানে গৰম চিজনত আপুনি মানে ক'ত বা ৱাটাৰ ফল বা ক'ত বা ঠাণ্ডা জেগাত যাবলৈ কেনেকুৱা মানে মন হয় ন নহয় মানে
আজিকালি অলপ মনটো কমিছে ৰ'বা আগতে আগতে গৈছিলো মানে অলপ, আজিকালি অলপ ইচ্ছা কমি গৈছে মানে। আজিকালি ঘৰত থাকি ভাল লাগে, সেনেকুৱা হৈছে। আৰু আজিকালি মই কিছুমান
জেলে থাকে ন?
অলপ ঘুৰিছো আৰু কিছুমানেটো বহুত ঘূৰে ন সিহঁতৰ তুলনাত
অঁ
অলপ কম আৰু। কিন্তু আজিকালি ইচ্ছা যায় আৰু অলপ কিছু বাতৰি-চাতৰি চাই থাকো এইটো কাৰণে ইচ্ছা যায় আৰু
অ! হয়-হয়-হয় মানে এইটো ফুৰাতো মানে এ বয়সৰ লগত মানে অলপ কানেকশ্বন থাকে আৰু ন।
অ! কিহৰ লগত কানেকশ্বন থাকে?
বয়স-বয়স
অ অ হয় হয় অ হয় সুৰক্ষা চুৰক্ষা থাকিলে যাব পাৰি ভাল লাগে দিয়াচোন।
অ অ অ
অ অ
এনেকা মানে
তথাপিও মই তোমাৰ দৰে ডুবাইত তুমি যেনেকে ভাবিছা মই এই তোমাৰ দক্ষিণ এছিয়াৰ দেশ
অ
এতিয়া এতিয়া ডুবাই চল্লিশ হাজাৰ টকাত হ'লে মানে অহা যোৱা হৈ যায় থাকা থাকা
তাতে তাতেবাৰ তাতে ইচ্ছা আছে আৰু যদি পইচা পাতি হৈ যাব লাগিব আৰু
উম উ আগত সেইটোৱে আহে ন বাজেটৰ প্ৰব্লেম সেইটো থাকিলে চব হয় মানে সেইটো থাকিলে চবত চবতে পাৰে মানে
অ এইটো থাকিলে চব কৰিব পাৰি আৰু জিৱনত।
উ আপুনি ইনে লাইফত কি কৰিব মানে ইচ্ছা আছে মানে? জব বিজনেছ মেন কিবা হ'বলৈ মানে ইচ্ছা আছে নেকি এতিয়া অকণমান কৈ দিওঁ দে
এনে তোমাৰ যদি অলপ টকা লাগিব প্ৰথমতটো তাৰ কাৰণো অলপ জব কৰিব লাগিবই কিন্তু এটা ভাল পৰিমাণ হৈ গলে - মানে জব কৰাৰ লগতে যদি সৰুকে এটা ক্ষুদ্ৰ ব্যৱসায় যদি কৰিব পাৰোঁ বা যদি ক্ষুদ্ৰ ব্যৱসায়টোৰ পৰা অলপ পইচা অহা হয় তেতিয়া চাকৰিতটো এৰি দিম আৰু এটা সময়ত
ওম
সেনেকে গছ পুলি ৰুব লাগিব আৰু ক'ব গ'লে জীৱনত
অ
আপোনাৰ কি ইচ্ছা আছে শেষত যদি কয়?
মোৰ অ ইচ্ছাতো আছিলে মানে ইনেই আৰু ন মানে সৰু মৰু। কিবা মানে এনে পাৰমানেণ্ট। মানে কিবা এটা জব কৰিম বুলি তেনেকুৱা ইচ্ছা আছে মানে।
হয় হয় চৰকাৰী চাকৰি অলপ ইচ্ছা আছে আপোনাৰ।
অ সেইটোয়ে মানে মানে বিজনেছ বিজনেছৰ মানে মোৰ বেছি মানে ইচ্ছা নাই মানে তাৰ কাৰণে মানে ইয়াত মানে বিজনেছৰ মানে লাভ লাছৰ কটা থাকেতো ন
হয় হয়
তাৰ কাৰণে মানে মই কিবা এটাই এইটোয়ে আৰু ন গভমেন্ট জব সৰু মৰু।
অ তাকে তাকে বাৰু আমাৰ সময়তটো হৈ গ'ল চাগে ঠিক আছে বাৰু ভাল লাগিল।